উম
অ মই মানে সেই মোৰ স্কিন টো বহুত বেছি ড্ৰাই আৰু চেন্চিটিভ না সেইটো কাৰণে লগাব লাগে উপায় নাই এতিয়া চীতাফিলড
অ চিতাফেলৰ তো অ সেইটো টো কৰিম বুলি ভাবিয়ে আছো এই কিন্তু মস্ত দাম না পইচা চইচা খৰচ কৰিলে কিবা মস্ত হম হমাই যায় মোৰ
আৰু এইটো এইটো নশ টকা হয় মই এতিয়াহে চালো আৰু
এ নহয় এইটো লিখা দামটো নলয় ল অনলাইন অলপ কম দামটোয়ে লয় লিখা দামতকে আহ সাতশ আঠশ মান ল'ব এই বহুত খিনি হয় দুটামান কাপোৰ পাই যাম মই ইয়াতকে আহ আহ পেট চেট বিখাইছে একদম উফ ৰয় কেমত গল অ লিখা আছে নেকি এইবাৰ চাও ৰ
নাই একো লিখিব দিয়া নাই
উ ঠিক নাই ন অ নাই নাই
আমাৰ আগৰ আগৰ যে লিখাইছে সেইটোৰে একসপেৰিমেনট
অ কৰিব দিছিলি ন আহ হ এই কি কিবা আছিল এলুমিনিয়াম কিবা আছিল
মনত নাই
অ আজি না আজি টিউচনত এনেকা এনেকা বস্তু শিকাইছে নমেন ক্লেছ হয় তোৰ নামটো মই ত এনেকা বুজাই দিব নোৱাৰি কেতিয়াবা ঘৰত আহি বুজাই দিব লাগিব আৰু ছাৰে অলপ টন্ঠ মাৰিছি হা নক যে এই তোক গোহালি দিবা বুলি কিয় মাতি আছে আক
তাকেই টো আৰু কৈছিল নেকি
অ আৰু কৈছে আজি যে আজি অহা নাই বোলেছো এ কি কৈছে নাই আহা তাই যোৱাৰ সময়তে পেটটো বিষাই গ'ল মই সেনেকে কৰলো ছাৰে তাৰ পিছত ছাৰক কোনোবা মাতিলে নেকি ছাৰে সিফালে মো দি দিলে
উম
তাৰ পিছত এই অলপ দেৰি পিছত যেতিয়া নৰ্মং ক্লাছতো শিকাব ষ্টাৰ্ট কৰিছে এ অ তাৰপিছত অলপ দেৰিকে আৰু মইতো গম পাইছো ন তাৰ চ খেন চাই মোৰ গম পাইিছে যে ইমান টান হয় একদম তোৰ মানে চব পাগল হৈ যি ইমান টান হয় চাই আকৌ চাই চাই গৈছে কি যে আজি দোৱালি পাহ ন ন তাই কি বুজি পাব বোলে নছ হে বোৱা কিয় মাতি আছে অ সুধিম বুলি ভাবছো আহিছিলো যে তাই কিন্তু কি হ'ল আমি নুহুদিলো আৰু
কিয় হয় বা মইতো গানো লগোৱা নাই ইষ্টেটাছত কি হল
কি মানে এ ষ্টাইল চাইল পুৰা মাৰি আহা দুৱালি পাছ চুলি খিনি ধুনীয়া কলা হয় চোন চিকচিকিয়া কলা চোন
তাকেইটো মানে কিয়
ষ্টাইলত কৈছে নেকি ষ্টাইল সেনেকে কাপোৰ পিন্ধা
হলেও কিবা বলেগত হ'ব পাৰে নহয়
অও
মানে দুৱাল দ্দীপটো ফেমাচ নহয় না মানে মানে ফেমাচ ন নহয় নহ হয় মানে মানে এতিয়া তাই মানে চবৰে মুখত এতিয়া চবৰে মুখত থকা ষ্টাৰ এটাৰ নামহে পুতুকে আহে তেনে মই ডাইৰেক্ট কম শ্বাহৰুখ খান বুলে এনেকা টাইপৰ চবেই জানে সেনেকা টাইপৰ দুৱালি পৰা মানে ইমান তা সেৰি নহয় হয় ন
অ ইমানো সেই পপুলাৰ নহয় তাই অ তাই এই মডেলিং আছিল নেকি তাই
নহয় নহয় তাই অকল গানে গায়
সে তাতে আৰু মনতে নাই মোৰ এতিয়া
কিয় বা কয় মই মই ধ্যান মই ভাবিছিলো এনেই কয় বুলি মানে ফাৰ্ষ্টতে যেতিয়া কৈছিল এক দুই বাৰ মানে এনেই কৈছে বুলি অ
অ হেইটো কে মাতিব ধৰিছে সেইটোৱে
মই নাচ কেইটাল দিছো কিবা না কিবা না ষ্টৰি কিবা দিছো না কিবা গান লগাইছো না কিবা
অ একোচোন লগোৱাও নাই কিবা দেখা পালে নেকি তই কিবা ষ্টৰি দিছ একো ষ্টৰি দিয়া নাই সেনেকা ইষ্টৈটাছ কিবা দিছে
নাই একো দিয়া নাই হা গান ও দিয়া নাই একো
কিয় বা বাদ দে জা মাজতে গৈছে
বন্ধ মন আছে মই কেনেকে হলো বোলে একদিন সুধিম বাও
এই সুধিবি ৰ এনেতো তোক কৈ আছে নহ তই সুধব বো মই সুধব নোৱাৰো
তই সুধব নোৱাৰা অ সেনেকে নোৱাৰা তব উল্টাকে কৈ দিব
উল্টাকে ক'ব উল্টা কিয় তাইক কবা নেকি এনেকে কব ডাইৰেক্ট উম ম তাৰ মুখখন চকচকীয়া না কব নোৱাৰি সেনকে কবা আয়া আজি ই আহছ কিহাৰ এই এহঁতে আকৌ আজি হান নাই এই দুটা অ সত আকৌ আজি আহা ভাবিছ এই আকৌ ঘৰত গেল নেকি তাই কাম নাই এইক হুধ এইটো তাই বেষ্ট ফ্ৰেণ্ড চ' যে আজ আহগ কিয় এচে কিয় পত
অ হিন্দীত কিয় কৈ আছা নকবি
অ', হ'ব দে, অপচন নাইচোন এ হ'ব বাদ দে, বাদ দে, বাদ দে, ত' এই কি কয়। তাই কৈছে কি কি মই কি জানো তোৰ বেলেগক সোধ, হে নহয় তাক সোধব দিছে তাক সোধব দিছে মই নাজানো তাক সোধ তাৰ পিছত অলপ দেৰিকে এই আৰু যদি আমাৰ টিকলা মিকলা ছোৱালীজনী আছে তাই, তাই দিলে যে তাই নাহে নেকি আজি তাই বোলে যে তাই গৈছে মেৰেকো কিউ
উম, উম মোক কিয় শুধি আছ
অ', মোক কিয় সুধি আছা? তাক সুধ তাক নিজৰ বা হয় গৈছে আৰু এটা কথা কি জানা আজি এতিয়াৰ পৰা এই চাৰক যেপ ফোন মাৰি কিনে বাপেক যেতিয়া ঢুকাইছিল ছাৰক ফোন মাৰি কেনে তাইক একদম আনিব আনিবৰ কাৰণে জোৰ কৰি আছিল তে এতিয়াই গোট আমাৰ চেকচনটোৱে আমাৰ গোটেই বেটোৱ গম পাই গৈছে তাৰ পিছত যেতিয়াই তাইৰ নামটো কওঁ ন' এই কি কয় এই এই তইতো আৰু গমেই নাপা তাই তাই কোনোবা মানুহতে একজিষ্ট কৰে না নাই সিটো গম নাপা তাইৰ ওচৰত আছিল হাত তাই ওচৰত থাকোতে কৈছে যে অ', তাই কিন্তু অহা নাই চিনকেইদিন তিছ এই তাৰ লগতে আছে চাগেিছ অ', হ'ব পাৰে তাৰ পিছত অলপ পিছত আমাৰ লগত যোনে বহে তাই, তাই মোক সুধিলে তাই যি তাৰ লগতে আহিব চাগে চো অ', হ'ব পাৰে ত বোলো অ', মানে এইও গম পাইছে।
চব্বে চবে।
পাই গৈছে ইচ ৰাম এ হ'লে
লাজ, লাগে লাজ লাগিল হয় তাগৰা লাজ লাগিল হয় মই লাজতে মুখ দেখাব নোৱাৰিলো হয়।
মই লগা হ'লে টিচনে নাইিলো হৈ যা
অ', অ', সঁচাকেনো মই মই পাৰ্লমেট টিউচন চেঞ্জ কৰি দিলো হয় বেয়া লাজ লাগিল হয়।
এই যি হ'লে এনকে লাজত থাকিব নোৱাৰি দে। এনেকা কথাতে গ'ম পাইৰেই হি হে এটা
তহ
অমা এটাই
বৰ চালী
বহুত তঅ এহ মোৰ ভৰি খন বিষাইছে এতিয়া খোজা় খোজাকাঢ়ি ৰুমৰ ভিতৰতে খোজকাঢ়ি আছো। আমাৰ চ বনাম আছে হজম কৰি আছো।
উম, মই নাজানো কিয় মোৰ পেট মোৰ পেটহে বোলে মোৰ ভৰি খনৰ মানে ওপৰৰ আৰু ফেৰাকেইখন বহুত বিষ বিষাই আছে বহুত
এহ হাতদি কিবা হৈছে হাতদি বাঢ়ি আছে চাগে আমাৰ সেইকাৰণে হ'ব পাৰে
ওখ হম নেকি?
হলীটো ভালে হব বাৰু অহ তইটো হৈ গৈছা। এহ নাই নাই এইখিনি হ'ল এইযোৰ ওপৰত কি আছে নহ এইখিনি তাৰে যেতিয়া লগা হ'লে হয় ন তেতিয়া নহয়েই
উম কি মোক নালাগে যে মানে মই নাইনটিন বুলি মানে নাইনটিন টো হোৱা নাই হ'ব দেচোন ছেপ্তেম্বৰত
এনকা কব নালগিছিল‌ নেকি
অহ অহ নহয় দে বাদ‌ দে পুৰা দি টেৰছটো দিয়া নাই না এইটোতো পাৰ্ছনেল নহয় দে চোন কথা নহয়
হয় কি মই বুলি কে কৈছা আৰু
ওম অহ সেইটোৱ হয় কি কৰিবি তই লিখি দিবি নেকি?
নাই বয়সতো এতিয়া নাই
নহয় মানে এনে মানে নিজৰ ইনফৰমেশ্যন দিয়া বুলি সেনে কিবা অপচন আহে নেকি?
নাই নাই নাই নাই নাই নাই সেনেকা ইনফৰমেচন নাই নেম বা জাগা হে আছে নাম বাজাগ
হ তে ন লাগে ৰদিবকু ৰদে কৰিব নক আৰু ল উম সঁচাই দেখিলে নালাগে পাইছে মানে হাইট তু এ নাই ন
অ এইটো কথা বতাত গম পাই আজিকালি হাইটত গম নাপায় ন
অ কথাত গম পাই অ সেইটো হয় কিন্তু হলেও হলেও মানে সেই হাইটটো হলও লাগিছিল বিয় নহওক খাৰি পিন্ধে বুত বেয়া দি
কিয় এ তছ হিলবিগ বহুত ভাল লগত
মানে শিলজাত তু মোৰ বিক মই কব পিং পিং যাওঁ সেইবাৰে
উজঐ কিন্তু হয়ঐ কিন্তু ত জ মান হল ক'ব গ'লে
যেবাৰে আৰু মই যেবাৰে মানে এইৰ লগত যেবাৰে মই যাওঁ তেতিয়াই হয়
অ
সেই তেতিয়া অ সেই পূজাতো ইয়াৰ আগতেও মানে যেতিয়াই যাও তাইৰ লগত গ'লে মোৰ হব
পূজা টাইমতো এনেকা হৈছিল তো ইছ্
অকল মোৰে হব তাইৰো হৈছিল
ই হি হা হা
বেয়া হাঁহি উঠে কিন্তু ফাৰ্ষ্টতে মোৰ হয় ফাৰ্ষ্টতে মোৰ হয় তাৰপিছত মোৰ ওপৰত হাঁহি দিয়ে না
তাৰ হৈ যায় শাইৰাতে কৰ্মা ফুল কৰ্মা আয়াহ
সেইত তেৰি বেয়া সেইদিনাখন কিন্তু বেয়া অলপমান কৈহে আছিল যে পৰিবি পৰিবি সেইপিনে আহিছা না পৰিবি তই এনেকে কৈ আছিল মোক অ এই নালা ন নালাৰ ভিতৰেদি উঠিয়ে আহিল মোৰ নালাৰ টোত সেই ভৰিখন যে ফুটপাথ যিহেতু উঠিয়ে আহিল ভাবচোন ইচ ৰাম তাকো তাকো মানে সেই সেই সেই সৰস্বতী পূজা আছিল নে কি অ সৰস্বতী পূজা আছিল তেতিয়াই ভাবচোন মানুহ জানুহ কিমান আগে পিছে কম দম ইচ ৰাম কেনে লাজ লাগিছি ই, চালা মোৰ পিছফালে ঘূৰি চাব আছিল মই মোৰ লাজতে মই ঘুৰি নাচাব নোৱাৰিলো বেয়া লাগ লাগিব যদি মই গম পালো হয়, কোনোবা চিনাকি আছে বুলি।
চিনাকি নাথকে দেচোন, ইমান দূৰত চিনাকি নাথাকে।
চবে আ হে না
অ', এইটোও হয়, অ', এইটো দেখা পাইছ নেকি চিনাকি? নহয়, নহয় এনে দেখা পাইছিলি নেকি? যেতিয়া এইটো হোৱা নাছি ছিল
এ, এনে দেখছো, বহুত দেখছো। উম।
হয়, কিন্তু।
উম।
ইচ ৰাম অ', মোৰ একবাৰ কি হৈছি জানা? তই অহা নাছিলি দে টিউচনত কেমিষ্ট্ৰি তাতে ত' এই পিনদি গৈইছো অ', ভাবোঁ যে, এই ই, ইয়াৰ লগত লগ কৰিব আছিল তো, অলপ টাইম লাগব চাগে ত মই এই ইপিনদি কলো মই এই এ, মন্দিৰতটো হৈ কেনে গ'লো মই।
হম, হম।
মন্দিৰটো হৈকেনে এই আধা ৰাস্তা এই, এই কি কয় আধা ৰাস্তাতে এই তাইৰ ঘৰ নাপাইছিল জানো, তাই ত এতিয়া চিফ মাৰিলেচোন।
উম, উম, উম, উম।
তাইৰ ঘৰ পালো মোৰ এই চ অলপ ঢিলা হৈ আছে ন', এই ৰেড কালাৰ টপটো পিন্ধি গৈছ ছিলো আৰু, মানে বহুত ওপৰতো ঠিক আছিল ত', মই অলপ নমাই দিব খোজো পিছপিনিদি পিছপিনে অনুচ চুইং হৈ কেনে ওপৰত গুচি গৈছে ন আত কি কেনে। পিছফালৰ মানুহ এটা আছিল তাকো ল'ৰা
ৰাম, এই এনেকুৱা লাজ লাগে কিন্তু সচা।
কি দেখা পাইছে হে। সি আকৌ হাঁহা নাই, সি পথ একদম খোজ কাঢ়ি কিনে মোৰ আগেদি গুচি গিছে
হা লাজ লাগিব বুলি গম পাইছে সেইটো কাৰণে ভাল ভাল
এ মোৰ ইমান লাজ লাগিছে যে ইমান লগত আইকনতে কৰা নাছিল যে উম পাচিছো মই
উম হে লাজ লাগে কিন্তু বেয়া লাজ লাগে
লাগে এ উল কি হয়
বৰ নমুনা আৰু কিন্তু সঁচাই আমি বৰ নমুনা মানে অৰা মাইনাচ নহাকে নাথাকে
হ হ ইমান যে কৈছো না এই ই কি কয় অ কি কয় তাই বেষ্ট ফ্ৰেণ্ডজনী যে আহে তাৰ লগত আৰু এটা লৰা ত নাহে জানো
উম উম
সি এ এখন চেয়াৰৰ এখন যে ভাঙা চেয়াৰ আছে
অ অ কৈছে কৈছে কলেজত কৈছিলা যে